অ', ৰ'বা দেই। হেল্ল', হেল্ল', হেল্ল', শুনি পাইছা?
শুন, অ', শুনিছোঁ কোৱা?
অ প্ৰায় স্পষ্টকে?
অ', স্পষ্ট।
একো প্ৰব্লেম নাই ন?
ন' প্ৰব্লেম হুহু।
নহয়, নহয় আমাৰ ঘৰফালে অলপ নেটৱৰ্কৰ প্ৰব্লেম দিয়ে
অ' মানে এতিয়া তুমি য'তে আছা সেই দখৰতে থাকা।
অ' তাকে ইয়াত, অ', বহি আছো তাতে।
কি কৰিছা এতিয়া?
বহি আছো, তুমি?
মই যে ৰুটি বনাই আছো।
ৰুটি বনাইছা?
অ'।
অ' মই ভাত পাত, ৰাতিপুৱা মই একো খোৱা নাই বাইদেউ এতি খালে চাহ খালে। মই মানে চাহটো মন, মই মানে চাহটো মন গ'লে খাওঁ আৰু।
অ, চাহ মানে কম খোৱা ন?
অ চাহটো কম খাওঁ, হেৰি কি বুলি কয় তোমাৰ, অ ভাত বনাই দিলো।
অ'।
ভাতটো মই বনালো, চিম বাইদেৱে হেৰি বনাই আছে, তোমাৰ চবজি বনাব। ট্ৰাই কৰিব, ভাবিলো এটা অ, কল এটা কৰি কিনে কাম কেইটা কৰিব লাগিব আৰু।
উম, তাকে। পিছে হেৰি ইমান গৰ গৰম পৰিছে নাই সেইফালে?
এ গৰম বহুত পৰিছে, বহুত মানে বহুত পৰিছ তে আৰু মানে তোমাৰ বাহিৰত ওলাব নোৱাৰি আৰু এনেকে।
তাকে।
কিন্তু কিন্তু উপায় নাই ন ওলাবত লাগিব।
লাগিবয়ে তেনেকুৱা সোমাই থাকিব পাৰিবা পিছে তোমাৰ ডিউটি নাই নেকি?
অ, আজি নেযাও মই, গৰম পৰিছে ন পুৰা ৰ'দ দিছে সেইটো কাৰণে। আপুনি নেযায়?
আজি মইও নাযাও, ই গৰম পৰিছে তাকে যাবই মন নাই যোৱা তাত তে মে মেমক ক'লো আৰু আজি যে নাযাও দেই মেম গাতটো ইমান মানে ঠিক নাই, সেনেকে ক'লো।
অহ তাৰপা যে আহ হেৰি এ জয়শ্ৰী, জয়শ্ৰী বাগজানৰ পৰা আহে দে।
অ'।
তাৰটো পুৰা জ্বৰ।
অ, সেইদিনাখন তাই মোক ফোন কৰিছিলে, তাৰ পিছত কৈছে গাতো ভাল নাই, সেনেকে ক'লে। তাৰ পৰা মই অ, হয়, নেকি মই কলো তুমি দৰব খাবা, ভাল নাপালে ড ডক্টৰ ওচৰত যাবা সেনেকে ক'লো, তাৰ পিছত তোমাৰ ৰাতি মই খবৰ কৰিলো আৰু যে ভাল। পালা নে নাই, তেতিয়া মানে পুৰা জ্বৰ তাৰ পা সেই মাকেও কথা পাতিলে। যদি বেছি ভাল নহয় মানে, ডক্তৰৰ মেডিকেলক দেখাব লাগিব সেনেকে বুলি ক'লে আৰু।
উম।
অ, কালি ফোন কৰাই নাই বাৰু এতিয়াাই গম নেপাও।
অ, মই কালি ফোন মাৰিছিলো দেই, দিনত মাৰিছিলো এনে কথা পাতিবৰ কাৰণে। তাৰ পাছত, আহ, তাৰ পাছত কৈছে গুধূলি ফোন মাৰি কৈছে, মই, তুমি ফোন মাৰিছিলা মোক বোলো অ'। মোৰ ইমান জ্বৰ হৈছে, বেটাৰো জ্বৰ। একো কৰিবই পৰা নাই, এনেকে বুলি কৈছে, মই কলো দৰৱ, চৰৱ খাবা, হস্পিতেল দেখাবা বুলি কলো।
উম, ময়ো সেই সেনেকে কলো আৰু তাইক এটা ভাল, ডক হেৰি, হস্পিতেেলত দেখালে নে, কি, তাই
এতিয়াতো কালি মোক ক'লে ন, যোৱ কালি, এতিয়া চাগে আজি যাবও পাৰে, স পায়।
অ, মই আকৌ পৰহিহে কথা পাতিছিলোঁ, কালি কল কৰা নাই বাৰু।
অ'।
উম। তাই নিজে ফোন কৰিছিলে মানে দিনত, তাৰপা মই অ, হ'ব হেৰি তাৰপিছত মই গা ধুই, ইমান ভাল নাই, সেনেকে আৰু কথা মই বোলো তেতিয়াহ'লে দৰৱ খাবা তাৰপা, ৰাতি মানে মই খবৰ লৈছিলো আৰু তুমি ভাল পাইছানে, নাই, সেনেকে বুলি তেতিয়া কৈছিলা যে, নাই পোৱা ডক্তৰক দেখাম, সেনেকে বুলি কৈছিলে আৰু।
আচ্ছা। নহয় মই, মই, ভ, মই ভাবিছিলোঁ দেই ৰাতি মই ক'লোঁ তোমাক ৰাতিলৈ ফোন কৰিম বুলি কিনে। তাৰপাছত এই ফোন কৰিবতো নোৱাৰিলোঁ। আজি ফোন কৰিব লাগিব এবাৰ, এনেই গাটো কেনেকৈ সুধিব লাগিব।
অ, কৰিবা, লগৰনো কি? সেনেকে খবৰ এটা ল'বৰ মন যায় আৰু ন, ভাল পাইছে নে, নাই, নে। প্ৰায় এতিয়া গৰমত বেমাৰ হৈছে মানুহৰ আৰু এ এতিয়া মানে জ্বৰ বিলাক এনেকুৱা হৈছে, তোমাৰ অলপ মানে হ'ল বুলি ক'লে ডক্তৰক নেদেখুৱালৈকে তোমাৰ ভাল নহয়ে।
অ', সেইটোয়েটো ডক্টৰক দেখাব লাগিব আৰু ডক্টৰক নেদেখালে মানে ভাল নাপাব হা। কিন্তু তোমাৰ, ও এইটো চিজেনেই হয় এনেকে।
অ' জ্বৰ, চৰ্দি আৰু মানে তোমাৰ দিনত ইমান গৰম, তুমি গৰমত ঠাণ্ডা ফ্ৰিজৰ পানী, খাবা সেই খাবা আকৌ ৰা তোমাৰ বৰষুণ দিব। অ' মানে বতৰটো চেঞ্চ আৰু এতিয়া মানে সেনেকে আৰু বেমাৰ চবৰে হৈছে।
অ কাৰেণ্ট আছে নাই তোমালোকৰ সেইফালে?
আমাৰ ইয়াত কাৰেণ্ট আছে।
আমাৰ চাইদে আছেনে নাই চাব লাগিব। ডিষ্টাৰ্ব পালে ক'বা দেই। ডিষ্টাৰ্ব পালে কবা বুলি কৈছোঁ। তোমাৰ ফালৰ পৰা অলপ অলপ মই ডিষ্টাৰ্ব পাই আছোঁ।
মো-মোৰ ফালে ডিষ্টাবছা? মোৰ ইয়াত টো ধুনীয়া নেটৱৰ্ক।
অ', মোৰতো একো প্ৰব্লেম নাই হোৱা ন'?
প্ৰব্লেম হোৱা নাই তুমি তুমিহে মোৰ বুজি নাপাবা চাগে তাত তোমাৰ নেটৱৰ্কটো অলপ হেৰি হয় যে।
অ'।
উম।
অ' হ'ব পাৰে চাগে।
অ'।
তুমি একেডোখৰতে থাকা, মানে যোনডোখৰত আছা সেইডোখৰত মানে তোমাৰ কথাটো শুনি পাইছোঁ তাৰমানে এতিয়া।
মই তাতে বহিয়ে আছোঁ এতিয়া।
অ', সিহঁতৰ ঘৰতে থাকা মানে, সনেকুৱা। তোমাৰটো তাতটো ঘৰতো গছ -গছনি আছে। তুমি দিনত অলপ বহো বুলি ক'লেও বহিব পাৰা চাগে?
মই নোলাও গছৰ তলত নবহো, মানে কি তোমাৰ বিছা। বিছা দুনীয়াৰ মানে বহুত বিছা আছে। বিছা মানে তোমাৰ ওপৰৰ পৰা তললৈকে ল যেনেকে স্পাইডাৰমেন, এ সেনেকে তলত নামি যায়। সেনেকে নামি যায়। মানে গ কিমান গো গোটেই ঘৰৰ কিনাৰে কিনাৰে মানে তুমি ঘূৰিলে মানে দে পাঁচটা ছটা বিছা মাৰিব পাৰিবা, সেনেকে চিষ্টেম।
অ', ত' সেইটো কাৰণে ভয় লাগে ন'?
উম, বিছা মাৰিয়ে থাকে মানে ঘৰত, মানুহকেইটা যোনে চাই সেনে ডাইৰেক্ট মাৰি দিয়ে আৰু।
অ', সেইটোৱে আৰু। এতিয়া গৰম দিনত বিছাটো খুব ওলাই বাৰু দেই চবতে ওলাই সেইটো। উম, সেইদিনাখন মানে কি জানা বিয়া এখন খাব গ'লো আৰু দেই। ওচৰতে আৰু মানে, তাৰপাছত তোমাৰ পেণ্ডেলত পুৰা বিছা মানে, ওপৰত যে, তোমাৰ মানে সেই অ', অ', মানে সেই য'ত মানে পেণ্ডেল টো বনাইছে, তাতে মানে ডাঙৰ গছ এজোপা আছে। সেই গছজোপা ত মানে তোমাৰ ইমানে বিছা, তাৰপিছত তো পেণ্ডেলত মানে একদম বিছা আহি গৈছে নহয়, তাৰপিছত আৰু তাত তোমাৰ গোটেই ফেন ফিটিং কৰি দিছে। তাৰপৰা হে ফেনৰ মানে মানে এনেকে যিমান হিলিছে মানে মোৰ একদম বিছা তলত পৰিছে নহয়। তাৰপিছত ইমানতটো আমি মানে মানুহ বিলাকেতো ওপৰলৈ নটিচ কৰা নাই ন' তাৰ পিছত মানুহ এজনী গাত মানে এনেকে আমি খাই আছোঁ। ওপৰৰ পৰা মানে বিছা এতি পৰিলে নহয়। খোৱা পেকেটত নহয় দেই মানে ন' তোমাৰ থাকিলে তাৰপাছত পৰা লগালগ মানে ম-মানুহজনীয়ে চাইছে ক'ৰ পৰা বিছা পৰিলে। তাৰ ওপৰলৈ চাইছো হেই ভগৱান মানে ওপৰত মান একদম য'ত ত'ত এটা দুটা এটা দুটা সেনেকে বিছা বগাই ফুৰিছে নহয়।
বিয়াত ডেক'ৰেট কৰি দিছে বিছাই।
অ', তাৰ পিছত চাই লৈ পিনে আমি বেটা আৰু মই গৈছিলো বিয়া খাবলৈ দেই। তাৰ পিছত বাপৰে কৈছে অ', মা সোনকালে খোৱা দেই বিছা পৰিব এতিয়া বুলি কৈছে আকৌ। ইমান ভয় লাগিছিল জানা, বিছা বুলি ক'লে বহুত ভয় লাগে কাৰণ গোটেই তোমাৰ এলাৰ্জি টাইপৰ হৈ যায় ন' খজুৱাই খজুৱাই বাপৰে। অ', সেইটো কাৰণে আকৌ বিছাটো গৈছে বাৰু এতিয়া, মইয়ো সেই বিছা, তোমাৰ মানে চাঞ্চ নাপালোঁ চাঞ্চ বেলেগত লগাবলে মানে
আচ্ছা।
উম। এতিয়া পিছে, ভাত কেতিয়া খাবা, কেইটা বাজাত খাবা?
ভাত, ভাত ভাত মানে কি আৰু, এতিয়া অলপ কথা-চথা পাত পাতি, মেলি আৰু, খামেই বেছি দেৰিলৈকে এনেকে বহি নাথাকো আৰু।
উম, উম, আজিতো, তুমি টিফিন লৈ আহিম কৈছিলা।
অ', মই আজি টিফিন লৈ যাম বুলি, তাকে মই ফোন কৰি চাইছিলো মানে, পিংকি বাইহঁতক আহিব নেকি। বুলি, ত' সিহঁতি ক'লে নাহো, নাহো বুলি ক'লে ন
উম, পিংকিয়েতো সেইদিনাখন এ অৰ্ডাৰো কৰি খালে।
কৈছিলে, মই অৰ্ডাৰ কৰি খালো বুলি ক'লে, ভোক লাগিছে বুলি কৈছে, কি কৰো আৰু ইমান গৰমত। তো, ওলাই যাব নোৱাৰো ধৰ।
অ', তাৰপিছত মই আৰু হেৰি যে, এইজনী যে বৰদোমচা পা এগৰাকী নাহে জানো। তাই যে, হেডফোনটো চেঞ্জ কৰিবলৈ আছিলে বুলি কৈছিলে যে।
অ', অ'।
পঢ়ি আছিলে যে, নামটো কিবা নাজানো, পাহৰি থাকিলো। তাৰ পিছত, সেই তাই মানে ক'লে মোকো লৈ যাব, মোৰতো কম্পিউটাৰ ক্লাছ আছিলে সেইদিনাখন। আমি দুজনীয়ে
অ'।
এ খাই ল'লো দুইজনীয়ে, তাছত পিংকিহঁতে অৰ্ডাৰ কৰিলে। তাছত, তুমিটো গুচি আহিলা।
অ', মইতো গুচি আহিলো।
মইটো চাহটো একেলগতে আমি খাম, সেনেকে ভাবিছিলো ন, তাছত তুমি ধৰ তাই লগত মই তেনেকে, উম।
অ', মোৰ, উম, উম, উম।
তাৰপিছত, সেই কি বুলি কয়, আমি দুজনীয়ে খালো আৰু খাই-পানি অ', গ'লগে আৰু হেডফোন চেঞ্জ কৰিবলৈ, তাৰপিছত মই সেই ক্লাছলৈ গ'লোগে।
তাই ল'ব লাগে
হুম।
ছেটআপ যে নেকি, মানে বেলেগে ইউজ কৰা এনেকে, খহতা লিখা দেখিছোঁ।
অ'। আৰু তাই মানে কি হয়, বস্তুটো তাই মানে বেছি বেয়া কৰিলে। কিন্তু, ৰিটাৰ্ণ পালেতো।
উম। হেল্ল'।
পঞ্চাছ টকা ইয়াত আছে নেকি? অ', শুনিছা।
উম, তোমাৰ প্ৰব্লেম দেখাই আছে আকৌ।
অ', এতিয়া শুনিছা।
অ', এতিয়া কোৱা।
হেল্ল'
অ'।
এনেকে নেটৱৰ্কৰ
অ'। নেটৱৰ্কটো ভালকে নাপায় তাত, এয়াতেল টু নেপাই ন?
অ', অ' কথা নহয় নৰ্মেলি কথা পাতিব পাৰিবা মানে এইটো ক'লত কিন্তু এইটো এপত
উম, উম, এতিয়াতো নৰ্মেলি ক'লত আমি ইমান ধুনীয়াকে পাতি কি আছিলো উম।
উম, সেই এইটোত মানে তোমাৰ হেৰি লাগে নে?
অ', সেইটোৱে আকৌ।
উ ক'ত কি